হেল্ল'। এইয়া এনে আছা, তুমি?
অ' মই এনে আছোঁ। হেই কিবা ফাৰ্ম এখন খোলাৰ কথা আছিলে কি হ'ল?
ফাৰ্ম খুলিব লাগিব, ত' কেনেকে ভাবি আছোঁ খুলিম বুলি।
অ', অ' সেই কিবা গাহৰি ফাৰ্ম এখন খুলিও বুলি ভাবিছিলোঁ মানে গোটেই লোৱা চাৰিট মান লগ লাগি।
উ
আমাৰ মাটি আছিলেই।
অ পাৰি গাহৰি, ফাৰ্ম খুলিব
লছ নাই ন গাহৰি, ফ্ৰম খুলিলে।
লচ নাই অ
গাঁৱৰ লৰাৰাকেইটাই এতিয়া এনেই বহি থকাতকে যদি তেনেকুৱা কিবা এটাাকে কোৱা হয়। গোটেই কেইটটা লগ লাগি
উম তেনেকে কৰিব পাৰি
তাকে কিবি নে কি?
কৰিব লাগিব।
কেনেকে কি কয় সেইখিনি মই জানো।
অ আৰু হেৰি কৰিব লাগিব অকণমান টকাও খৰচ হ'ব।
টকা মানে বেছি টকাও খৰচ নহয়।
হাললেও মানে পোৱালিবোৰত দাম আছেতো এটা পোৱালিতে দুহেজাৰ তিনি হেজাৰ মান হ'ব চাগে।
এই এটা পোৱালিত পাঁচ হাজাৰ-
অ পাঁচ হাজাৰকা হলে ল'ব পাৰিম।
ভাল ভাল পোৱালিখিনি আনিম ন পাঁচটা মাইকী আৰু এটা মোটা গাহৰি আনিম।
অ তেনেকে হবলে ভাল।
প্ৰথমতে এক বষ্টত আৰু ক' পৰা পোৱালি কিনিম বা কোনটো জাত কিনিম সেইখিনি চাই মেলি কিনিম আৰু মানে অলপ ডাঙৰ পকীয়া জাতৰ মানে। সৰু সৰু কিনি লাভ নাই নহয়।
সটো এনেকে ভালকে চাল ডাঙৰ
এই হেম্প হেম্পস্পায়াৰ নে কিবা বুলি এটা আছে নো লাৰ্জ হোৱাইট বুলি এটা আছে তেনেকুৱা উন্নত প্ৰজাতি কিনিলে ভাল হ'ব।
অ তেনেকাবোৰ অ অলপ ডাঙৰ হ'ব সোনকালও ডাঙৰ হ'ব আকৌ।
জানা ছানা ইমান। কথা নাই চিন্তা কৰিব নালাগে দাম দানাজান যি সেইবোৰ কথা মানে ভাবিব নালাগে আমাৰ ইয়াত কচু পৰাই। কিবা পায়।
উম
বা কোনোবা। তিল চুতিল এখন পাতি লম ধুনীয়াকে তাৰ ৱেচ বস্তু খিনি আমি দাম এটা দি থম বস্তুখিনি সিহঁতে পেলাই দিব তাত ৰাখি দিব আমি সেইখিনি কিবা পইচা তটা দি কিনি লৈ আহিম।
উম।
আকৌ মাকৈ গুৰি বা। এইটো ডাইল গুৰি ভুচি তাত যদি। যেতিয়া আমি অলপ মিলাই দিওঁ তেতিয়াতো এটা সুষম খাদ্য প্ৰস্তুত হৈ যাব ন' দানা কচ। টো কমেও চল্লিচ শতাংশ কমি গুচি যাব।
এ বহুত কৰিম ম‌ই অ' এইবিলাক গাঁৱলীয়া জেগা কচু চচুৰ পৰা ধৰিলও আমাৰ এইবিলাকত থাকেই। যতে ততে কচু থচু থাকে কল থাকে।
অ আৰু ঘৰৰতো একদম আমাৰ এই ওখৰ পাহাৰৰ চাইডৰ মাটি অকন আছে ন তাত বনাম মানে তেতিয়া ভাল হ'ব।
উম
শুকান ঠাইত বনালে ভাল হয় মানে য'ত পানী জমা নহয় বতাহ বৰষুণ মানে। বাচি থাকিবলৈ চালি এখন দি দিম বাৰু, চালি মান কি আৰু ধৰি লও তলটো পিনমাৰিম পিনমাৰি পেলাই ধুনীয়াকে। হাফাৱাল মিলে দি দিলো আৰু গেট লগাই লগাই দিম প্ৰতিটোতে এনেকে কৰিদৰ কেবিন কেবিন বনাই দিম।
অহ, তেনেকে ভাল অহ' তেনেকুৱা শিকিব লাগিব।
আৰু গাহৰি যিমান চফাকে ৰখা হয় সিমানেই ভাল গম পাইছানে নাই।
এ চফাকে ৰাখিব লাগিব, চফাকে নাৰাখিলে বেয়া হ'ব।
বেমাৰ আজাৰ সিমানে কম হ'ব, মানে বেমাৰ হ'লেতো হেৰিয়ে হৈ যাব আজিকালি দেখিছেনে, কিমান কি বেমাৰ হয়।
উম।
অজিত। অহ', ক'বলগীয়া একো নাই, হেৰি ভেকচিন মাৰি থাকিলেই হ'ল।
অহ, মানে এটা এনেকুৱাকে আহে বেমাৰটো আহিলে মানে ভাইৰাছ টাইপৰ ন' গোটেই চবৰে লাগি যায় একেবাৰেতে এনেকুৱা হয়। তাৰকাৰণে ভালকে ৰাখিব লাগে।
তাকেহে আমাৰ এইটো সেই তে' কিবা বেমাৰ লাগিলে, ডাইৰেক্ট আমাৰ ইয়াত ডক্তৰ আছে এই পশু চিকিৎ চিকিৎসক তাৰপৰা পৰামৰ্শ ল'ব পাৰিম, মই-মই অলপ অলপ জানোৱেই।
অহ।
অহ, এটা পোৱালি আনুমানিক হিচাপত মানে ডাঙৰ হৈ বিক্ৰী কৰিবলৈ কমেও সাত আঠ মাহ হৈ চাগে, আশীৰ পৰা এশ কেজি হৈ যায় আকৌ ভালকে। খোৱালে সাত‌ আঠ মাহত, পাঁচ হাজাৰ টকাত কিনি আনিলি এইবিলাক সাত আঠ মাহত আশিৰ পৰা এশ কেজি কিমান দাম হ'ল।
উম।
পাঁচ হাজাৰ পা‌ৰা আঠ হাজাৰ টকা পৰ্যন্ত লাভ উলিয়াব পাৰি।
সেইটোৱে আৰু। অহ, প্ৰনব দা।
ব্যৱসায়টো ঠিকমতে কৰিলে লোকচানৰ সম্ভাৱনা নাই বুলিয়ে ভাবোঁ।
এ তেনেকে লোকচান নহয়। আমাৰ এইফালে এনেকে কোৱা আছে দে, কি কয় এইফালে এনেকে নদী এখন পিছে নদীখনৰ পাৰ এনেকে ইয়াত এ গাহৰি পুৰিছে নেকি ইয়াত। দে এনকে এৰি মেলি থৈ দিয় তেনেকুৱা হৈছে কৰি থৈ দে।
অহ, তেনেকে এৰি মেলি থলে দিগদাৰ হ'ব, ঘপকে কি বেমাৰ লাগি যাব। তাত এতিয়া ভাইৰাছটো অহা নাই বুলিহে, যদি ভাইৰাছ আহি যায় তেতিয়া কি হ'ব? ভাইৰাছ আহি যোৱাৰ লগে লগেতো অত্যাধিক বেমাৰ হৈ যাব আৰু বেমাৰ হোৱাৰ লগে লগে এটা গাহৰিত বেমাৰ লগাৰ লগে লগে আৰু গোটেইকেইটা গাহৰিতে লাগে, গাহৰি বেমাৰতো তেনেকুৱা কিবা চোৱাইন আফ্ৰিকান ছোৱাইন ফ্লেভাৰ নে, কিবা বুলি বেমাৰ এ আছে, সেইটো এটা লগাৰ পিছত গোটেইখিনিতে লাগে।
উম।
আৰু ইয়াত এতিয়া, মানুহবোকে বি এ পাছ এম কম কৰি ইফালে সিফালে চাকৰি বিচাৰি ঘূৰি ফুৰে তাতকে যদি নিজে স্বাৱলম্বী হ'ম বুলি ভাবে। নিজে কিবা এটা কিবা এটা কৰিলে কিবা নো হ'ব। মোৰ মানে নিজৰ মাটি আছে কাৰণে কৈছোঁ মা মাটি নথকা হ'লে নগলো হেতেন।
উম। এ । এ তেনেকে গাহৰিতো এনেকে পুহিব পৰা যায়।
উম, গাহৰি পালন ন' একদম ভাল আৰু। আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি মাংস চাহিদা এনেও বেছি মানে ।
হয়, হয়!
উৎপাদন এতিয়া কমি আহিছে সেইটো কাৰণেতো এতিয়া বাহিৰৰ পৰা গাহৰি ছাপ্লাই আহা হৈছে ন'।
উম, এয়া মানে গাহৰি মানে বহুত কমেই।
গাহৰি বজাৰখন বহুত ডাঙৰ মই কলো নহয় অত্যাধিক ডাঙৰ! পৰম্পৰাগত ভাবে ঘৰ পিছফালে দুটা এটা গাহৰি পুহি, সেইবোৰ লাভ নাই মানে।
উম।
একেবাৰে বৈজ্ঞানিক পদ্ধতি একদম বাণিজ্যিক ৰূপত ফাৰ্মখন আৰম্ভ কৰিব - আৰম্ভ কৰিলে মানে একদম লাভ হ'ব মানে চাৰিটা লোৱা যেতিয়া কৰিম, তেতিয়া চাৰিটা লোৱা- কিমান লাভ হ'ব? অ' বোলে দুটাই দিনত থাকিলে, দুটাই ৰাতি থাকিলে সলনি কৰি, কৰি তেনেকে থাকিব লাগিব!
উম।
যেতিয়া মই অলপ চলপ জানোয়েই তেতিয়া ইমান অসুবিধাও নহয়!
সেই তেনেকে কৰিলে ভাল। নহলে আকৌ দিগদাৰ হয়।
উম, এ প্ৰথমতে পাঁচটা আনিম। তাৰপিছত আকৌ হেই এইটো কি - মাইকী পোৱালি পাঁছটা আনিম। মতা গাহৰি এট - এটা আনিম তাৰ পিছত আকৌ এটা বেষ্টত মাইকী গাহৰি পাঁচটা, মতা গাহৰি এটা তেনেকে আনিম। তেতিয়া মানে এতিয়া পোৱালি উৎপন্ন হব ন পোৱালি জগিব এটা গাহৰি পৰা ধৰি লওক - দচ টাকে পোৱালি হ'ল, পাঁচটা বা পঞ্চাছটা পোৱালি, পঞ্চাশটা পোৱালি পাঁচটা পোৱালি ময়িলে, পঞ্চলিশটা পোৱালি-
উম।
তেনেকে কৰিব লাগিব। এইটো এই লাজ হোৱই দিয়াগ বুলি এটা আছে এই উ সিহঁতৰ এই ৰং - টো বগা আৰু শৰীৰটোৰ বেহ-
বগা অ অ দেখিছোঁ সেইটো।
সোনকালে সোনকালে ডাঙৰ হয়, পোৱালি জন্ম দিয়া ক্ষমতাটো অত্যাধিক সেইটো কাৰণে সেই - এনেকুৱা গাহৰি আনিম বুলি ভাবিছ যে প্ৰথমতে ন।
উম।
এতিয়া কি হয় কি নহয় ইহঁত দুটাকো কতো সুধিলো মানে সেইটো কাৰণে। ইহত দুটাৰ লগতো পাতিব লাগিব কেনেকে কি কৰে।
অ, সেই তেনেকে কৰিব লাগিব ভাল চাই পেলাই।
একেবাৰে সহকে আনিলেও বেয়া বেমাৰ লাগে।
এই বজাৰ পৰা ললে ভুল হ'ব হয় নহয় বাও?
বজাৰ পা ল'লে এনেকে বেয়া হব।
বেয়া হ'ব ব য'ত মানে ফাৰ্ম আছে তাত গৈ চাই পেলাই বোলে কোনটো গাহৰি কি? কিমান ডাঙৰ কি কথাত কোনটো ডাঙৰ গাহৰি পোৱালি তেনেকে হে গম পাম নে?
অ তেনেকে হ'লে ভাল।
আও - গাহৰি পালনৰ একদম মেইন নাম কামটোৱে হ'লে আকৌ ঘৰ সজাটো আকৌ দেই। তাত অকমান কষ্ট - কৰিব লাগিব গাহৰি লেটাৰ পৰিৱেশত থাকে বুলি মানুহৰ এটা ভুল ধাৰণা আছে। কিন্তু প্ৰকৃততে গাহৰি আক চফা আও চিকুণ মানে জেগাহে ভাল পায়।
উম।
আৰু ঘৰতো পুৰ্বা পশ্চিম কৈ এনেকৈ সাজিব লাগিব তেতিয়া মানে - ৰ'দ পৰিব ন ৰাতিপুৱাও ৰ'দ পৰিব আবেলি ৰ'দ পৰিব আৰু দুপৰীয়াও বোলে পখৰ ৰ'দ। টিঙত মানে হেইয়াতে পৰিব টিং নিদিওঁ নি হেৰি দিম টকুৰৰ পাত দিম ভাবিছো তেতিয়া ঠাণ্ডা হৈ থাকে।
অলপ ঠাণ্ডা হৈ থাকিব অ।
অ বস্তুটো এ ধুনীয়াকে কৰিব লাগিব তেতিয়া সোনকালে শুকাই থাকিব মানে।
উম
পানীবোৰ একে ঠাইতে নাথাকে আৰু এইটো সেই তলতো ঢেলাই কৰি দিম ঢেলাই মানে এইটো ৰাস ঢেলাইটো কৰিম নহলে পিছল খাই পেলাই গাহৰি ঠেং চেং ভাগি যাব
উম, উম তেনেকে কৰিব দিব উ
সেই তিনি ফুট মান পকি কৰি পেলাই লোহাৰ জালি বা তাৰ ওপৰত বাঁহৰ এ বাঁহ বান্ধি দিলেও চলিব আমাৰ ইয়াত
অ মানে বাঁহ বান্ধি দিলে হৈ যাব
ভুলুকা বাঁহ ফালি ফালি বান্ধি দিব লাগে ভিতৰ চাইডে হেৰিটো পিঠিটো দি দি
উম
অ গাভিন গাহৰি কাৰণে সুকীয়া উম জেগা ৰাখিব লাগিব মতা গাহৰি কাৰণে সুকীয়া কোঠালি
অ তেনেকে মানে এনে কোথালি কোথালি কৰি দিলে আও মই এনেকে চাইছিলো দেই এনেকোৱা মোবাইলত
আজি কালি বজাৰত আকৌ নিপলাও ডিংকও পায় নহয় পাইপৰ লগত এই নিপল টিংকাবোৰ ফিক্স কৰি দিলে গাহৰি মানে মুখে ডাইৰেক্ট পানী চানী খাব পাৰে ইয়াৰ ফলত পানীও নষ্ট নহয় আৰু খোৱা বোৱা লেতেৰাও নহয় সুযোগ নাথাকে ত বহুত সুবিধা হল আগতে একদম বা চৰিয়া এটা দি দিলে কিবা এটাত দি দিলে লেতেৰাও কৰিলে তেনেকেই খালে তেতিয়া নিপলাও টিংকা ব্যৱহাৰ কৰিলে একদম কষ্টও কমিলে আৰু পানীৰ দানা দুইটাইও বাছিলে
অ সেইটো হয় বাও
অ উ সেটো কি গাহৰি গোবৰটো গোন্ধাব সেইটো কিবা এটা ব্যৱস্থা কৰিব লাগিব ডাঙৰ নলা এটা খান্দি পেলাই চেফটি টেংক বা তেনেকোৱা কিবা এটা খান্দি পেলাই তাত তালৈ পাইপ সংযোগ কৰি দিলে ভাল হ'ব নি ন অলপ ডাঙৰকে আৰু গোন্ধ হলে বেয়া হব নহয় মানুহে গালি দিব নহয়
উম সেইটো হয় বাও
অ সপ্তাহত কিবা গোন্ধ দুৰ্গোন্ধ নোলোৱা কিবা এটা স্প্ৰে কৰিব লাগিব
উম এনেকা কৰিবই লাগিব সে এনেকে গুন্ধা মেলি থাকিলে সেই
আও যদি ডাইৰেক্ট দানাখিনি খুৱাব নোৱাৰো গাহৰি পালনত চেভেণ্টি পাৰ্চেণ্ট ফিফটিটো খৰচ হয় আও দানা কিনি খুৱালে সেইটো কষ্ট কৰিব লাগিব বস্তু পাতি কিবা এটা মানে হেৰি কৰিব লাগিব
উম
দানা যি হাল আকাশলম্ভী দাম তেনেকে পুহিলে সেইখন ফাৰ্মো নাথাকে আও
এই তেনেকে নোৱাৰে
প্ৰটিন জাতীয় চৰ্বি বা কিবা কিবি তেনেকোৱা কাৰ্বহাইড্ৰেট জাতীয় চৰ্বি
উম
এইবোৰ আমাৰ ইয়াতে কচু চচু কিবা কিবি তেনেকে ধুনীয়াকে গোটেইখিনিয়ে বিচাৰি মেলি সৰি সৰিয়হওক হলো খলিয়ই আকৌ বহত ভাল আকৌ
অ আমাৰ বিলাকতে কচু চচু থাকে কিবা কিবি এইবিলাক তেনেকে
উম ধৰি লও বা এককে এশ কেজি দানা বনাবলৈ তই ধৰি লও পঞ্চাশ কেজি মাকৈ গুৰি লৈ আহিলি
উম
ত্ৰিশ কেজি ৰাইচ বাল লৈ আহিলি পোন্ধৰ কেজি খলৈ বা মাছৰ গুৰি লৈ আহিলি উ
উম
চাৰি কেজি মিনে লাও মিক্সাৰ এক কেজি নিমখ ব্যৱহাৰ কৰিছে
উম
তেতিয়াতো বহুত কম বজাৰৰ দামতকেতো বহুত কম খৰচত হব ন এশ কেজি পঞ্চাশ কেজি দুবেগ এক বেগত যদি তিনি হেজাৰকে হয় ক তিনি হাজাৰ পঁচিছশ মান লগ বেগ জন সাত হাজাৰ টকা ইয়াত দেখোন দুহেজাৰ টকাতে চব চাফা দুহেজাৰকে লাগিব পোন্ধৰশ মানতে চব আজৰি হুবনি
উম দনা বহুত যামছে এই তেনেকে হি কৰিলেই ভাল
কি উজোলা নে কিবা পানী থোৱা উদ্ভিদ এটা আছে এই ঘৰ সৌ পুখুৰী দু ত এটা খেতি কৰিব পাৰিম মানে ইয়াত বহুত পৰিাণে প্ৰটিন থাকে
অ
গাহৰি দানা বিশ পাৰ্চেণ্ট অজলা পোৱালিৰ দানা খৰচ কমি যায় আকৌ জোলাটো এটা কত প তোপ বিচি আমাৰ ফিচাৰী এটা আছে সেই ফিচাৰী টোত যদি কৰিব পাৰো
অ
অ কলগছ আছে আঠিয়া কল কচু আছেই সেইব কুটি পেলাই নিমখ দি সিজালে খুৱাই লৈ একদম বনৰীয়া কছো ভাল